হেল্ল' হেল্ল' অ মোৰ আৱজটো ম অ হেল্ল' মোৰ আৱজটো যাই আছে ন ভালকে
অ অ শুনি আছো
অ অ ভাবিলো বহুদিন ফোন কৰা নাই ফোনে কৰিলো আৰু খবৰ খাতি সুধিলো আৰু
উম উম ভাল কৰিছা ক কৰিম বুলি ভাবি আছিলো
অ ফ্ৰী আছা ন কি খবৰ কি খবৰ
এ ভালে ভাল
অ ভালেই বাৰু ক স্পেচিফিকলি এনেই ভাল
আহ নাই
অ এনে ভাল
ন তোমাৰ তোমাৰ
মোৰো আছে আৰু চলি আছে আৰু কিবাকি
উ
অ কি কৰি আছা।
এ টিভি যে আছিলো
অ টিভি কি নিঞ্জ হাতৰি
নহয় ৱৰ্ল্ড কাপৰ হাইলাইট
অ ফিফা
অ অ
উম ঠিকে আছে চোৱা চোৱা। ক পইছা উচাচা নাই এনে চাই আ ছা
নাই নাই নাই ত এনে
অ এনে এনে তাকে মইও এনে মোবাইল চোবাইল গেম চেম খেলি ভাবিলো বহুতদিন ফোন কৰা নাই এবাৰ ফোন কৰি খবৰে সুধি লওঁ আৰু
অ অ
কি কৰি আছে ল'ৰাজনে ঘৰত
উম উম হম
অ বাকী বন্ধৰ দিনকেইটা একো কৰা নাই
এ সেনেকে একো নাই মোবাইল চোৱা আৰু টিভি সেনেকে চলি আছে
অ মোবাইল চ আৰু টি ভি অ ঠিকেই আছে বাৰু মগ নহুদায় নেকি মই কি কৰি আছো
টো তুমি কি কৰি আছা
ঠিকে আছে মই কোৱাৰ পিছতে সুধিব লাগে ন পাহৰিয়ে যোৱা ন
পাৰি পাৰি
উ ঠিকে আছে ময়ো এনেই আছো আৰু কি কৰিবা ঘৰতে বহি আছো আৰু
চিমেল ছাৰ
হা
চেম আনচাৰ
অ কি কবা আৰু ঘৰত বহি থাকিলে বেলেগ কৰা বলে কি বুলি কবা আৰু
কিতাপ চিতাপ পঢ়ি থাক পাৰা কিতাপ চিতাপ পঢ়ি থাকিব পাৰা বেলেগ
অ সেইটো হয় কি তুমি যে মোক কলা তুমি নিজে একো পঢ়া নাই চাগে দেখো
অ, নাই-নাই-নাই
উপদেশটো মানে দিব জানা ন অকল
অ
হা
এইটোয়ে, নিজে কিন্তু নকৰো।
হয়, এইটো জানো দেচোন, তুমি এনে এলেহুৱা বহুত
সেইটো হয়, সেইটো হয়, মই বহুত এলেহুৱা।
তুমি হাগি পেলাই, কতিখন নোধোৱাই ন? গুচি
ট বৰদেয়
উম, চা-চা খালা, চাহ খালা? উম, ঠিকে আছে বাৰু মই চাহ বহুত দেৰি হ'ল, ঘৰত গধূলিয়ে খাইছিলো, এতিয়া ভাত খাবৰে হ'ব অলপ দেৰিকে
ইমান জল্দি ভাত খোৱা?
উম, মই বহুত জল্দি কৰো।
ত দেৰিকে ঘুমা?
দেৰি
দেৰিকে ঘুমা?
নাই-নাই, জল্দি-জল্দি ভাত খাম, জল্দিয়ে শুম ন।
আজিকালি জল্দি হোৱা নেকি?
অ, আজিকালি জল্দি শোওঁ।
আজিকালি
উম আগতে অলপ দেৰি হৈছিল আৰু তোমাৰ-তোমাৰ নিচিনা মানুহে, অ আৰে, মনত নাই নেকি আমি গেম খেলিছিলো যে, উম তাৰপাছত মই, গেমৰ পৰা ওলাই আহিলোঁ, তাৰপাছত তোমালোকৰ গ্ৰুপৰ পৰা যে, ওলাই আহিলো মই
অ-অ
কিয় বুলি মোক, অ, গম নোপোৱা নেকি তোমাক কৈ দিওঁ বাৰু, বেয়া পায় থাকিবা আৰু মানে গম পাইছিলো আৰু সেই গ্ৰুপ, তোমালোকৰ গ্ৰুপটো যদি থাকিলে হয়, মই জীন্দেগি ৰেংকোজ কৰিব নোৱাৰিলো হয়। ব্ৰজ্ঞ-ব্ৰজ্ঞয়ে থাকিলো হয়।
এতিয়া পিছে কিমান ৰেংকত আছা?
এতিয়া মই গ'ল্ডত আছো।
অ, ব্ৰঞ্জৰ পৰা গ'ল্ডত
কথা বাঢ়িছে আৰু বিলাকে তোমালোকে ক'ত আছা? ব্ৰঞ্জ নে ব্ৰঞ্জতকৈ তলত?
চিলভাৰ।
অ, চিলভাৰত আছা নেকি? এই
কি
অলপ উন্নতি হৈছে আৰু, মানে অ, অলপ উন্নতি উন্নতি হৈছে, ঠিকে আছে বাৰু। বাকী, বন্ধকেইদিন ক'ৰবাত ফুৰিব যোৱাতো ভাবা নাই নেকি?
এনেকে যাম বুলিটো ভাবিছিলো, বৰষুণ আৰু ৰ'দে হেৰি কৰি দিছে, প্লেন কেনচেল কৰি দিছে।
অ এনেকোৱা এটা ৰাস্তাত কিমান এটা হাজাৰটা মানে অসুবিধা আহিব, তুমি যদি এনেকে কেনচেল কৰা মানে প্লেনটো মানে সেই নকৰা এনেকে দেখো, অসুবিধা হ'ব দেখোন।
অ-অ, এইটোতো হয়।
অ।
পিছে তুমি যোৱা নাই কতো।
নাই মই জোৱা নাই ৰদ
কিয় কিয় অ তেতিয়া হেৰি নহয়। আগ বাঢ়ি যাবাত কঠিনতা নাহে।
এ হু কঠিনতা মানে এইটো মানে আগবাঢ়ি যাব কাৰণে মানে মানুটো ঠিকে থাকিব লাগিব যে। ওলাই গ'লে মই মানুহটোৱে বেমাৰ হৈ যাম সেইকাৰণে মানে মই আগবাঢ়িব মানে ম ঘৰত।
হে তুমিছো মানুহটোৱে বেমাৰি।
উম বেমাৰী নহয় দিও মানে মই নিজকে মানে প এটা কৰি ৰাখিব বিচাৰো মানে।
পক পাইছা ন।
মানে ৰাতি হলে ওলাই যাব পাৰি আৰু ৰাতিৰ একো কথা নাই।
অ তেতিয়া অলপ মানে ৰ'দ চত' নাথাকে ন।
উম ৰাতি ৰ'দ নাথাকে।
অ।
ৰাতি চন্দ্ৰ থাকে চন্দ্ৰ পোহৰত অলপ ঘূৰি ফুুৰো আৰু।
অ।
আছে। মানে ই ক মানে ফুৰিব যোৱা কথা একো ভবা নাই আৰু এতিয়া।
এতিয়া সেনেকে নাই বাবা। অ নাই নাই নাই বাবা।
অ অ ঠিকে আছে মই ভাবিছিলো কি গো তেওঁৰ লগত মানে ফুৰিব যায় ক'ৰবাত আৰু।
অ পাৰি এনেকে যদি গোটেই কেইটা ওলাই কেনে যাব লাগে।
এতিয়া মানে বহু কেইজন থাকিলে ভাল হ'ব ন মানে মোৰ বেছি পইচা পইচা পাতি নাই খবৰ অলপ অলপ লগতে মইয়ো ফুৰি আহিম আৰু ফ্ৰীতে।
ফ্ৰীতে কেনেকে হব।
তোমালোকক কোনোবা এজনৰ ৰাস্তাত বহাই দিম আৰু বাটি এটা দি পেলাই।
এ সেইটোচোন তুমিয়ে কৰিব পাৰা।
না সেইটো মই নোৱাৰো। মোৰ লাজ লাগে সেইটো লাজ লাগে মোৰ সেটো।
বেলেগৰ লাজ নালাগে।
বেলেগে মৰি যাওঁ সেটো বেলেগে নাই
অ ঠিক ঠিক।
অ। পিছে তোমালোকৰ যে ৰাস্তাটো বন্ধ হৈ আছিল খোন খালে নেকি।
এ বৰ্তমানলৈকে নাই মানে কাম চলিহে আছে ইয়াৰে। আৰু দুমাহ তিনিমাহ মান লাগিব।
বা বহুত লাহে লাহে কাম কৰিছেছো।
উম, উম বহুত যগায়।
উম। চাগে কাম কৰা কেইজনে তোমাৰ পৰাই চাগে শিকি আছে চাগে কিমান লাহে লাহে কাম এটা কৰিব পাৰে চাগে।
অ অ।
অ। উ পিছে মই মানে উ গম পাইছো। মই দেখি পেল শুনি পেলাই অ। পিছে মই মানে বহুত দিন ভাবি মানে সুধিব এইটো সুধিবৰ কাৰণে ফোন মাৰিছিলো চুলি মানে কেতিয় মানে। ৰাতি বা
অ এইটো চুলিটো কটা টাইমটো হৈছে
অ মানে মই ভাবিছিলো কিবাৰ তোমাৰ তোমাৰ মানে চেলুনত যে কাটি দিও নেকি কিমান আৰু একেটাই ট্ৰাই কৰি থাকিম আৰু সদায় সদায় ভাবিলো তোৰ মাৰতে যাই পেলাই একেলগে কাটো নেকি
উম উম উ সেইকাৰণে মই মৰ্ণিং
মানে কেনে মানে ভাল কে কাটে নে
অ অ ভালকে কাটে
তুমি কিয় কৈ আছিলা যে কিবা ৰাতি পুৱাগে গধূলি
অ মানে এ ৰাতিপুৱা ৰাতিপুৱা নে দুপৰীয়া টাইমত
অ গুধূলি নাই নেকি
অ গধূলিও পাৰি গধূলিও ভালকে কাটে এনেই মানুহজন ভাল হয় আৰু
অ গধূলি মাৰিম আৰু কি আছে
হয়টো হয় মানে গধূলি অলপ জল্ডি হয় মানুহ কমকে থাকে ন
মানে কিয় অ জল্দি হৈ মানে তই খুৰাই দি চুলিক খুৰাই দিয়ে নেকি বুলি
চুলি খোৰাই নিদিয়ে কিন্তু মানে অলপ এনেকে বহুতো ভাল নহয় আৰু
অ তুমি চোন ক'লা অ তুমি তুমি চোন তুমি চোন ক'ল এতিয়া গুধুলি গুধুলী ভালকে কাটে বোলি
অ মানে ভালকে মানে এইটো বেলেকে বুজাইছো আৰু মানে বেয়া কে
ই দে সেনেকে কয় নেকি বাৰ প্ৰথমবাৰৰ বাবে কাটিম তুমি মোক গধূলি কাটি পৰিছা দিছা যাতে মোকে বেয়াকে তাকলা কৰি পঠাই দিয়ে ন
এ মৰ্ণিং কাতিব পাৰি মৰ্ণং অলপ জললি আহিলে ভাল আৰু
অ অ অ এতিয়াবাৰ মই তুমি এতিয়া কটা পা এইবাৰ মানে যোগাযোগ কৰিবা আৰু মই তোমাক ৰাতিপুৱা একবাৰ লগ ধৰিম আৰু ৰাতিপুৱালে
অ অ সেইটো মানে এইটো এইটোতো কয় জুলাই মান্থ আহিলে
অ
প্ৰথম সপ্তাহ বা নেক্সট সপ্তাহত ধৰিব পাৰি
হ জুলাই
অ।
উম সেইটো হৈছে পাৰি।
উম হম।
তোমাৰ চুলি দীঘল হৈছে ন?
অ হৈছে হৈছে অ মই নিজে কতিছিলো ল লগ।
তুমি নিজেও কাতিব জানা নেকি?
নাই অলপ চলপ আৰু।
উ ইমানটো মানে আধাকে কিছুমান মানে অলপ মানে সেই আছে কিজান স্কিল আছে মানে তোমাৰ?
আছে আছে আও ন?
ঠিকে আছে বাৰু। চুলিটো মানে এই জুলাই ছেকেণ্ড সপ্তাহ কাটিবা ন?
অ অ সেনেকুৱা।
ঠিকে আছে কিমান মান লয়?
উম চেভেণ্টি
সুত্তৰ?
অ।
অ ঠিকে আছে দামটো মানে ঠিকে আছে বাৰু।
উম উম সেইটো অ আজিকালি বহুতে দাম লয়।
পিছে আমাৰ চিক্স চেমিষ্টাৰৰ ৰিজাল্ট মানে কে কেতিয়া দিব গম পোৱা নেকি তুমি কিবা?
এ চাৰহতে কৈছে এমাহৰ ভিতৰত দিম বুলি। কিন্তু এমাহ ছ হৈয়ে যাব এতিয়া।
অ এমাহ হোৱা নাই এতিয়ালৈকে আৰু এদিন আছে কালিহে এমাহ তুমি হৈ গল বুলি কৈছা।
ত নাই হৈ যাব বুলি কৈছে।
জিবাখন পিছল খাই যাই যে তোমাৰ কেতিয়াবা কেতিয়াবা।
অ সেইটো হয়।
উম্। ঠিকে আছে দিয়া তেনেহলে মোক মায়ে মাতি আছে।
অ ঠিক আছে।
ঘৰত যে অলপ কাম চাম কৰা আৰু কিমান আৰু বহি থাকিবা আৰু।
অ অ এই মায়ে মাতি আছে বোলে তোমাৰ যোৱা যোৱা।
অ দিয়া।
দিয়া।